আহ
সেইটো
অ', শুনিছো-শুনিছো তুমি শুনা পাইছানে বাৰু মোৰ মাতটো ভালকে?
অ', হয়-হয় শুনিছো-শুনিছো।
অ', কি কৰি আছা?
অ', মই তোমাৰ এয়া এনেই আছিলো ভাতকেইটা খাই পেলাই উঠি অলপ এনেই বহিয়ে আছিলো। তুমি কি কৰিছা?
অ', মইো এয়া বজাৰৰ পৰা আহি পেলাই ঘৰত এনেই বহিছোহি অলপ।
অ', অ', আচ্ছা। খবৰ খাতি মোৰ ভালে অ, তোমাৰ ভাল নহয়?
অ', মোৰো ভালেই ভালেই তাকে বোলো বহুত দিন হ'ল তোমালে ফোন কৰা নাই আজি বো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতোব বুলি ফোন কৰিলো মানে।
অ', অ', ভালে কৰিলা ভালে কৰিলা তাকে কি বিষয়ে ওবৰত পাতিম বুলি ভাবিছা বা?
তোমাৰ আমি আজি কথা পাতিব লোৱা বিষয়তো এনেকুৱা হ'ব মানে এই আমাৰ যি অসমীয়া সংস্কৃতি যে আমাৰ যি অসমীয়া সংস্কৃতি বিহু সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো।
অ, নিশ্চয়-নিশ্চয় বেয়া নহয় ভালেই হ'ব।
হয়-হয় মানে এতিয়া তুমি কি চাবলে গলে কি হয়। আমাৰ যি অসমীয়া সংস্কৃতিৰ বিহু সেই বিহুতটো আগৰ তুলনাত আজিকালি একেবাৰে কমি যোৱা নিচিনা হৈছে গম পোৱা নে তুমি।
হয়-হয় অ,
হয়-হয়। মানে এতিয়া চাবলৈ গ'লে আগৰ দিনৰ বিহুৰ যি মাদকতা আছিল সেই মাদকতা আজিকালিৰ দিনত নাইকিয়া হৈ গৈছে। কেনেধৰণে কবলৈ গলে কি হয় আগৰ দিনত আমাৰ বিহুতটো কেনেকুৱা আছিলে একদম ধুনীয়াকে তোমাৰ অ, অ, বহাগ বিহুকে যদি কথা কবলৈ যাওঁ আমি কি হয় বহাগ বিহুত এক একদম গৰু বিহুৰ দিনা গৰুক গা পা ধুৱাই নোৱাই এ ভালদৰে মানে গৰুক পূজা কৰা হয় তাৰ পিছত মানুহৰ বিহুৰ দিনা ধুনীয়াকে গা পা ধুই, তোমাৰ ডাঙৰক মানে সেৱা কৰা হয় শ্ৰদ্ধা কৰা হয় হয় নহয় বাৰু।
অ, তাকে।
অ, আৰু লগতে আমাৰ যি হুঁচৰি মানে বিহু মাৰিবলৈ যোৱা সেইটোতো আছেই হুচৰি গোৱা হয় নহয়। কিন্তু আগৰ দিনত,
উ
কিন্তু আগৰ দিনৰ তুলনাত মানে আজিকালি দিনৰ সেই বিহুতটো মানে এতিয়া বহুত, সলনি হৈ গল, মানে আ- আগৰ দিনৰ যি বিহু মাদকতা সেইটো এতিয়া নাইকিয়া হৈ গ'ল মানে আগৰ দিনৰ যি - কি আগৰ দিনত কি আছিলে আগৰ দিনত আমি হুঁচৰি ক'ত গাইছিলোঁ আৰু একদম মানুহৰ ঘৰত যাওঁ- চোতালত গৈ হুঁচৰি গাওগে - তাৰ পিছত তোমাৰ এনেকে পথাৰত ডাঙৰ গছৰ তলত এনেকে হুঁচৰি মাৰো কিন্তু আজিকালি - কত আজিকালিতো হুচৰি গৈ পেলাই আজিকালি হুচৰি - গৈ পেলাই মঞ্চত উঠি লাগে হয় ন, সেইটো একদম বহুত বেয়া কথা হৈছে। কাৰণ এতিয়া চাবলে হ'লে কি হয় - তোমাৰ আজিকালি বিহুতো মানে কম্পিটিচন নিচিনা হৈ গৈছে, আচলতে প্ৰতিযোগিতামূলক - বিহু পাতিব নালাগে গম পাইছা, হয় হয়। সেই তাৰ ফলত আমাৰ মানে কিছুলোকে সেই বিহুটো ব্যবসায়িক হিচাপে লৈ পেলাই - আমাৰ যি অসমীয়া সংস্কৃ - কৃতি মানে সেই যিটো মানে মাদকতা আছিল সেইটো নাইকিয়া কৰি দিব বিচাৰিছে আজিকালি দিনত।
হয় হয় অ।
সেইবাবে আমি বিহুতটো আগৰ দিনে আগৰ দিনত আমি যেনেদৰে পালন কৰিছিলো আজি - কালিৰ দিনত আমি তেনেকেদৰে মানে পালন কৰিবলে আমি চাব লাগে আচলতে গম পাইছা। আৰু - এটা কথা হয় বাৰু আজিকালিৰ দিনত একদম পুৰা মানুহে পুৰা কাম বন কৰি - থাকে তোমাৰ কামৰ পৰা ছুটিয়ে নাপায় মানে তোমাৰ আজিকালি মানুহবোৰ বহুত - মানে ব্যস্ত হৈ থাকে সেইটো কথা হয় বাৰু। কিন্তু কিন্তু সেই বুলি যে আমাৰ যি অসমীয়াৰ সংস্কৃতি প্ৰা মানে আমাৰ প্ৰাণ যি বিহুটো - সেইটো আমি যদি পাহৰি যাওঁ নহ'ব আচলতে গম পাইছা। উম হয়। আগৰ দিনত বিহু তোমাৰ পালন কৰো আমি এ তোমাৰ বহাগ বিহুকে - এ তোমাৰ এ এ এ বহাগ বিহু পালন কৰো - অ সাত দিন আঠ দিন তেনেকে পালন কৰো হয় নহয় বাৰু? কিন্তু আজিকালি এদিন পালন কৰিবলও আমাৰ মানুহৰ সময় নাইকিয়া নিচিনা হৈ গৈছে। আৰু সেইটো বহুত বেয়া কথা হৈছে আৰু এতিয়া - কাতি বিহুৰ কথা যদি আমি ক'বলৈ যাওঁ কাতি বিহুৰ আগত কেনেকুৱা আছিলে, আগতে একদম কাতি বিহুৰ - অ এনেকে এ তোমাৰ - তুলসীৰ তলত আমি চাকি বন্তি জ্বলাও হেনে, কিন - অ সেই সেইটো কৰো, কিন্তু আজিকালিৰ দিনত কাতি বিহু বুলি কলে কি? একদম বোমফত - ফতকা এদম মান আনিব আনি পেলাই সেই কোবা উৰাই ঘূৰাই ফুটাব গোটেই ৰাতিটো তাৰ ফলত কি হব আমাৰ যি - প্ৰকৃতিৰটো বিনষ্ট- ষ্ট হৈছে আৰু আমাৰ যি এতিয়া তোমাৰ বায়ু প্ৰদূষণ হৈছে তাৰ ফলত। তাৰপিছত আৰু এটা কথা তুমি শুনিছা নাই আমাৰ যে যি ওজন স্তৰটো যে - সেইটো যে আমাৰ যে আজি এইটো কি বুলি কয় নষ্ট হবলৈ ধৰিছে সেইটো কথা গম পাইছা নাই তুমি?
হয় হয় পাইছো পাইছো।
সেইটো বাৰু কিমান ভয়ানক কথা হৈছে সেইটো বাৰু সৰু কথা হয় জানো, হেইটো নহয় নহয়। সেইবাবে আমি সেই কথাবোৰ বুজিব লাগে যে - সেই আটচ বাজি আমি মানে সেইবোৰ বোম ফটকা আমি ফুটাব নালাগে আমি তাৰ তুলনাত কি কৰিব লাগে ধুনীয়াকে - বন্তি এগজ জ্বলা।
এনা এ আৰু বন্তি গছৰ মানে তোমাৰ তাৰ এটা বিজ্ঞানসন্মত কাৰ মানে ভালো সেইটো। বন্তি গছ চলালে হয় নহয়।
হয়ঁ হয়ঁ অ তাকে।
সেইবোৰ কৰিব লাগে আৰু মাঘৰ বিহুৰ কথা যদি ক'বলৈ যাওঁ মাঘৰ বিহুতটো আমাৰ কিমান ফূৰ্তি মাঘৰ বিহু আছিলে মাঘৰ বিহুৰ দিনা একদম পুৰা,,, মেজি জ্বলাও আমি ভেলাঘৰ সাজো একদম ৰাতি হ'লে আমি চুৰ কৰিবলৈও যাওঁ সেইটো কিমান মানে তোমাৰ। ফূৰ্তিৰ এটা আনন্দৰ মানে সিমা নাইকিয়া এটা সময় আছিলে হয় নে?
হয়ঁ হয়ঁ তাকে অঁ।
কিন্তু সেই আগৰ দিনৰ তুলনাত আজিকালি কি হ'ল আজিকালি নাই আজিকালি মাঘ বিহু বুলি ক'লে,,, কি কয় মানুহে একদম ৰেষ্টুৰেন্টত যাব গৈ পেলাই পুৰা,,,, হ‌য় এইবোৰ কিবা কিবি তাকো মানে এহে বেলেগ বেলেগ খাদ্যয় খাব। ইেইবোৰ আচলতে ভাল কথা নহয় কাৰণ আমাৰ যি অসমীয়া সংস্কৃতি বিহু। সেই বিহুতটো আমি ধৰি ৰাখিব পাৰিব লাগিব। হয়ঁ নহয় নতুবা কি হব আমাৰ যি পিছৰ প্ৰজন্ম তেওঁলোকে বিহুত,,,, কি বস্তু সেইটো তেওঁলোকে মানে গমেই নাপাব।
উমঁ উমঁ তাকেহে অঁ।
হয়ঁ সেই কথাটো আচলতে আমি বুজি পাব লাগে।
হয়ঁ হয়ঁ হয়ঁ লাগে অঁ।
কি তোমাৰ ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন।
অ সেইখিনি তুমি যিখিনি গুৰুত্বপূৰ্ণ কথা আছিলে সেইখিনি,,, দাঙি ধৰিলে এতিয়া আমাৰ অসমখন হৈছে মানে এখন বৈচিত্ৰ,,, গুৰুত্বপূৰ্ণদেশ এতিয়া অঁ! অসমখনত মাৰ বিভিন্ন জাতি জনগোষ্ঠী বা বিভিন্ন ভাষালে একেলগে একেলগে মানে বাস কৰে এতিয়া আৰু এ যি এই সকলো ভাষা আৰু পৰম্পৰা যি সমন্য়,,, আমাৰ অসমীয়া সংস্কৃতিটো গঢ়ি উঠিছে এতিয়া এই,,,,, এই সংস্কৃতিটোৰ যি মূল বৈশিষ্ট্য় হৈছে আমাৰ একতা বা ভাত। তত্ববোধ বা আমাৰ যি প্ৰকৃতিৰ প্ৰতি যি যি সন্মান তি সেই সন্মানে আমাৰ এ এই একতাটো মানে আহ এই মানে বৈশিষ্ট ইাৰ বৈশিষ্ট্য় ওম ওম এতিয়া আমাৰ যি অসমৰ যি অসমীয়া ভাষা বা লোক সংগীত। বা গ গাই হওঁক বা আমাৰ যি সত্ৰীয়া নৃত্য হস্তশিল্প। আদি সকলোবোৰে সকলোবোৰে আমাৰ আমাৰ যি সংস্কৃতিক মানে। আহ' বিশ্বৰ আগত মানে উজ্বলাই তুলিছে এতিয়া এই এই হক সকলোবোৰৰ মাজত কিন্তু বিহুৰ স্থান আটাইতকৈ বিশেষ এতিয়া বিহু হৈছে। বিহু হৈছে আমাৰ জাতীয় উৎসৱ এতিয়া জাতি অসমত কি কৰা এ, জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষ। সে মানে অসমীয়া একেলগে আনন্দৰে এই বিহু উদযাপন কৰে। এতিয়া
হয়ঁ হয়ঁ।
অসমত কি আমা মূল বিহু হৈছে তিনিটা তোমাৰ ৰঙালী বিহু কাতি বিহু আৰু ভোগালী বিহু এতিয়া
গোহালী
অঁ অঁ এই তিনিটা বিহুৰে তোমাৰ আহ সকলোৰে এটা এটা বিশেষত্ব আছে এতিয়া আহ সেইবোলিয়ে চাগে আমাৰ ৰঙালী বিহুত আহ কিন্তু আহ এতিয়া এতিয়া কি হৈছে আগৰ তুলনাত কিন্তু সেই যি বিহুৰ পৰম্পৰা সমূহ অহ হওঁক বা আহ আগৰ আগৰ যেনেকুৱা এটা পৰিৱেশ হৈছিলে বিহুৰ সময়ত আনন্দৰ যি এটা পৰিৱেশ আছিলে সেই আগৰ তুলনাত সেই আজিকালি সেইবোৰ মানে কমি অহা দেখা গৈছে কাৰণ কাৰণ, এ আগতে কি হৈছিলে তোমাৰ আমি যিটো ককা-আইতাৰ দিনত তেতিয়া আহ' বহাগ বিহুৰ বিহু তুমি দেখিছিলাই সেইবোৰ বাৰু আহ বহাগ বিহুৰ তোমাৰ আহ ধ সকলো গাঁৱৰ ডেকা সকলে একেলগে গোট খাই পেলি এ তেওঁলোকে হুঁচৰি গাবলৈ গৈছিল বা গৰুৰ বিহু দিনা তেওঁলোকে আহ মানে তেওঁলোকৰ ঘৰে ঘৰে থকা যিসমূহ গৰু তেওঁলোকে একেলগে নি পেলাই নদীৰ নদীত গৈ গা ধুৱাইছিলে উ আহ সেই অ অ আৰু যি ডাঙৰক সন্মান কৰা বা সৰুক মৰম কৰা সেই যে আদৰ, চেনেহ বা মৰম সমূহ কিন্তু আজিকালিৰ নেদেখা নিচিনা হৈছে আজিকালি অহ আজিকালি তোমাৰ কি হয়, আজিকালি বিহুত অ বিহুত মানে আহ অহ বিহুৰ সময়ত কি কৰা হয় তেওঁলোকে যি ছচিয়েল মিডিয়া সেইসমূহতে অহ' তেওঁলোকে এইটো মানে উদযাপন কৰাৰ নিচিনা হৈছে
হয় হয় অ সেইটো ঠিক কথা কৈছা তুমি
অ' কাৰণ তোমাৰ এতিয়া ছচিয়েল মিডিয়াৰ যোগ তেওঁলোকে কি কৰে অহ তেওঁলোকে মেছেজৰ যোগেদিয়ে হওঁক বা আহ ফোনকলৰ যোগেদিয়ে হওঁক তেওঁলোকে সেই নিজৰ কথাবিলাক মানে প্ৰকাশ কৰে, এতিয়া বিহুৰ সময়ত কি হয় তেওঁলোকে ইজনে আনজনক আহ' মেছেজ কৰা যাই হেপী ৰঙালী বিহু বা হেপী হেপী বিহু তেনেকৈ তেওঁলোকক মানে আহ বোৰ আহ তেওঁলোকক সেই তেনেকে মানে উম শ্বেয়াৰ কৰে কথাবিলাক কিন্তু, কিন্তু সেই যে মোবাইলৰ যোগেদি যোনবিলাক শ্বেয়াৰ কৰা কথাবিলাক তাৰ তাৰ যিখিনি উন্মাত কিন্তু সেই আগৰ তুলনাত আগৰ দিনৰ যিসমূহ বি বিহু উম মানে উদযাপন কৰা যিখিনি পৰম্পৰা তাৰ তুলনাত কিন্তু এতিয়াৰ এইখিনি একো মানে একোৱেই নহয় আচলতে ক'বলৈ গ'লে
নহয় অ' হয় হয়
আগতে কি কৰিছিল আগতে তোমাৰ যিখিনি পিঠা, পনা, লাৰু আদি সকলোবোৰ ঘৰতে মানুহে এ গৈ পেলাই, একেলগে মানে গাঁৱৰ যিখিনি মহিলাসকল আছিলে মহিলাসকলে এ ঢেঁকীত পিঠাগুৰি খুন্দি তোমাৰ অ' বিভিন্ন ধৰণৰ পিঠা, লাৰু তেওঁলোকে ব বনাইছিল কিন্তু আজিকালিত আজিকালিৰ দিনত কি হৈছে এ ইঘৰে সিঘৰক বা কাষৰ ঘৰে কাষৰ ঘৰক এ মানে নমতা বা দেখিব নোৱাৰা তেনেকুৱা নিচিনা পৰিৱেশ বিলাকৰ কাৰণে আজিকালি কি হৈছে এই বিহুৰ যি বিহুৰ যি পৰম্পৰাটো নাইকিয়া হৈ, শেষ হৈ আহিছে আচলতে আজিকালি মানে কি হয়, তেওঁলোকে আজিকালি পিঠা-পনাসমূহ তেওঁলোক আ প্ৰায়ে দেখিছোঁ যে দোকানৰ পৰা কিনা সেইটো আচলতে সেইটো আচলতে কোনো যুক্তিকৰ কথা নহয় মানে এ আৰু মানে যোনসকলে মানে তোমাৰ পিঠা পনাখিনি বেচিছে তেওঁলোকৰ এটা আহ উপাৰ্জনৰ উপায় হৈ মানে উপায় আহ তেওঁলোকে গঢ়ি তুলিছে কিন্তু তাৰ ফলত আমাৰ যি অসমীয়া সংস্কৃতিটো এটা মানে বেপাৰ নিচিনা হৈ পৰিছে! সেই ক্ষেত্ৰত, আচলতে অ', সেই ক্ষেত্ৰত আচলতে আমি এইবিলাক দি আহ। এই লক্ষ্য কৰিব লাগে, কাৰণ আমি হৈছোঁ অসমীয়া। আমি, আমি, আমি যদি এই অসমীয়া সংস্কৃতিবিলাকক ধৰি নাৰাখোঁ, এ আমাৰ। পিছৰ প্ৰজন্মলৈ এ মানে আৰু ইয়াৰ যি উন্মাদসমূহ সেইসমূহ কমি আহিব আৰু এইসময়ত তেনেকুৱা হ'ব যে যি অসমীয়া ভাষাটো হওক বা অসমীয়া সংস্কৃতিবোৰ আমাৰ এই এ গোটেই বিশ্বৰ পৰা মানে বিলুপ্ত হৈ যাব! সেয়েহে আমি এই সেয়েহে আমি এইবোৰৰ প্ৰতি মানে অলপ আ ধ্যান দিব লাগে!
ধ্যান দিব লাগে অ
হয়, হয়, তুমি এতিয়া যিখিনি কথা কলা বহুত গুৰুত্বপূৰ্ণ কথা কলা বাৰু!
হয় হয়!
এতিয়া, আমাৰ সংস্কৃতি বুলি ক'লে অকল যে আমি বিহুতে সীমাবদ্ধ থাকিব লাগিব সেইটো নহয় আমি তোমাৰ অঁ আমি তোমাৰ এতিয়া যি আমাৰ! শ্ৰী শ্ৰী আহ শ্ৰীমন্ত মানে শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে, যি সৃষ্টি কৰি থৈ যোৱা মানে আহ সত্ৰীয়া নৃত্য হওক তোমাৰ, ভাওনা হওক সেইবোৰো আমি কিন্তু ধৰি ৰাখিব পাৰিব লাগিব আক দেই! কাৰণ, অঁ', এতি আজিকালি যি আধুনিকতাৰ প্ৰভাৱ পৰিছে তাৰ ফলতো সেইবোৰ, আজি কালিৰ দিনত দেখা পোৱা নাযায়ে বাৰু? কিন্তু, হলেও আমি যেনেকে হ'লেও আমাৰ নিজৰ ল'ৰা ছোৱালী হওক তোমাৰ, আহ যি নতুন প্ৰজন্ম তেওঁলোকক আমি কথাবোৰ বুজাব লাগিব! যে, আমি নিজৰ সস্কৃতি সংস্কৃতি টো কেনেদৰে ধৰি ৰাখিব লাগিব!
হয়, হয় তাকে অঁ,
সেই কথাটো আমি একদম মন দিব লাগিব আৰু কাৰণ যেতিয়া আমাৰ সংস্কৃতি, সংকৃতিটো হেৰাই যাব তেতিয়া দেখোন আমাৰ যি অসমীয়াৰ মানে আমাৰ, যি স্বাভিমান হওক, তোমাৰ আমাৰ যি নিজত্ব সেইবোৰ দেখোন একেবাৰে নাই কিয়া হৈ যাব বুজিছা! সেই কথাবোৰ আমি, একদম মন দিব লগীয়া কথা আৰু এতিয়া যি মানে তোমাৰ ল'ৰা ছোৱালী সেইবোৰক কথাবোৰ, বুজাব লাগে যে, তোমালোকে এনেকে এ সত্ৰীয়া নৃত্য শিকা! আজিকালিতো মোবাইলৰ যুগ সেইটোতো ভালেই গতি, ত গৈ ধুনীয়াকে তুমি সত্ৰীয়া নৃত্য চাব পাৰা ভাওনা চাব পাৰা! হয় নহয় বাৰু? এইবোৰৰ ফালৰপৰাও ভালেই হৈছে। সেই কথাবোৰ আমি মন দিব লাগে কাৰণ। তোমাৰ এতিয়া যি এ গুৰু দুজনাই সৃষ্টি কৰি থৈ যোৱা সত্ৰীয়া নৃত্য, যি মানে আৰু যি, বৰগীত হওক অঁ তোমাৰ ভাওনা হওক ব তাতটো গোটেই। ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে টো গোটেইখিনি লিখা আছে হয় নহয় বাৰু?
হয়, হয় অঁ তাকে?
এ সেই,